হেল্ল' অঁ' অঁ' পাইছোঁ, নমস্কাৰ। আজি অসমৰ বানপানীৰ সমস্যা আৰু স্থায়ী সমাধানৰ বিষয়ে আলোচনা কৰিম।
অ' নমস্কাৰ, এই বিষয়টো খুব গুৰুত্বপূৰ্ণ। বানপানী অসমৰ এক- দীৰ্ঘদিনৰ সমস্যা।
হয়। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু তাৰ উপ উভয় নদী বোৰ পানী বৃদ্ধি পায়, আৰু বহুত এলেকা-এলেকাবোৰ প্লাৱিত কৰে।
বানপানীয়ে মানুহৰ কি, কি ক্ষতি কৰে?
বানপানীয়ে ঘৰবাৰী, ৰাস্তা-ঘাট, স্কুল হস্পিতাল খতি-খেতি- বাতি আৰু বেলেগ ধৰণৰ বেলেগ, বেলেগ বস্তুৰ বৰ ক্ষতি কৰে।
মই শুনিছোঁ যে হাজাৰ, হাজাৰ মানুহ প্ৰতিবছৰ বাছটো চিঅ'ত হয়।
ঠিক কথা এনেকৈ এনে পৰিয়ালত নিজৰ ঘৰ হেৰাই আৰু ট্ৰণ চিভ্ৰত থাকিবলৈ বাধ্য হয়, ট্ৰেইন সেইবিলাক জাগাত মানে থাকিবলৈ বাধ্য হৈ যায়। ঘৰ বাৰী হেৰুৱাৰ কাৰণে।
চৰকাৰে ট্ৰাণফাণ্ড দিয়েনে, এইটো কি? পৰ্যাপ্ত
ট্ৰাণফ্ৰেণ্ড, ট্ৰাণফাণ্ডটো জৰুৰী কাৰণ এইটো জৰুৰী অৱস্থাত খাদ্য, পানী আৰু ঔষধ জাপন মানে সহায় দিয়ে আৰু সেইবিলাকৰ মানে সেইবিলাক চাপ্লাই কৰে আৰু সেইটো কাৰণে এইটো জৰুৰী হয়।
আচ্ছা। তেনেহ'লে আমি কেৱল প্ৰাণৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱাৰে।
হয় তেনেকে হ'লে নহয় মানে কি বস্তুটো হ'ল স্থায়ী সমাধানবোৰৰ বাবে দীৰ্ঘাত্মই, দীৰ্ঘাত্ময় আদি পৰি কল্পনাৰ দৰকাৰ।
তুমি কি ধৰণৰ দীৰ্ঘময়ত, দীৰ্ঘময়দি পৰিকল্পনাৰ কথা কৈ আছা।
আধুনিক বান্ধ নিৰ্মাণ। নদী, বায়ু, অস্থাপনা। ড্ৰেইনেজ উন্নয়ন, ফ্লাড ফৰকাষ্টিং ছিষ্টেম আৰু পৰিৱেশত মানে সংক্ৰান্ত, সংক্ৰান্ত হোৱাৰ কথা কৈ আছে।
আচ্ছা অ'কে আচ্ছা। বান্ধ নিৰ্মাণৰ কি উপকাৰি-কাৰিতা আছে?
মজবুত আৰু ভাল পৰিকল্পনাৰে নিৰ্মিত বানপানী নিয়ন্ত্ৰণৰ সাহাৰ্য কৰে আৰু বানৰ প্ৰভাৱ নকমায়।
কিন্তু কেইবাটা বান্ধ ভাঙি যায় বুলি শুনো। মানে কেতিয়াবা ধৰা বান্ধ ভাঙি যায়।
হয়, সেইকাৰণে নিয়মিত ৰক্ষা ৰক্ষনা বেষণ খুব প্ৰয়োজন হয়।
আচ্ছা ফ্লড ফৰকাষ্টিং চিষ্টেম বুলে কাক?
এইটো ইমান মানে এক এইটো মানে ইমান এক বয়বাস্তৱ জৰিয়তে মানে আগত মানে সমস্্যা বান্ধত জানিব পৰা যায়।
আচ্ছা
বানৰ সমস্যাবোৰ মানে আগতে মানে বানৰ সমস্যা বিলাক আগতে মানে জানিব পাৰে যায় আৰু সম্ভাৱনাও কিমান আছে যে সেইবোৰৰ কাৰণে
আচ্ছা এতিয়া ইক'লজিকেল চলিউচনৰ কথা আলোচনা কৰোঁতে
হ'ব হ'ব কোৱা নিশ্চয় ইগ'লজিকেল চলিউচনৰ ভিতৰত আছে গছ ৰোপন জলাভূমি সংৰক্ষণ আৰু মাটিশয় নিয়ন্ত্ৰণ
গছ পৰিবনে বান নিয়ন্ত্ৰণ নিয়ন্ত্ৰণত কেনেকৈ সাহায্য কৰে
গছ মূল মাটিক ধৰি ৰাখে যাৰ ফলত মাটি সেই সমূহকম হয় হয় কম হয় আৰু পানী ধৰি ৰাখিবলৈ মানে সহায় কৰে আৰু আঠু হয় ইয়াতে ৰেডি হয়
আচ্ছা জলাভূমি সংৰক্ষণ কিয় দৰকাৰ
জলভূমি সংৰক্ষণ প্ৰকৃতভাৱে অতিৰিক্ত পানী ধৰি ৰাখে এইকাৰণে বানৰ প্ৰভাৱ কম হয় সেইবাবে মানে জলক জলভূমি দৰকাৰ আৰু
অঁ আজিকালি বন উজাৰৰ কাৰণেও বান বৃদ্ধি পাইছে নেকি
হয় বন উজাৰৰ ফলত মাটি হয় বাৰে আৰু নদীত পলি জমা হয়
পলিৰ প্ৰভাত কি
নদীৰ গভীৰ গভীৰতা কম হৈ যায় যাৰ ফলত অলপ পানীতে নদী উপচি যায় আৰু বান্ধ হয়
আচ্ছা তে ব্ৰহ্মপুত্ৰৰ পানী সম্পদক আমি আৰু ভাল ভাৱে ব্যৱহাৰ কৰিব পাৰোঁনে
নিশ্চয় ব্ৰহ্মপুত্ৰৰ পানী হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ চিনঞ্চাই আৰু পানী সংৰক্ষণৰ প্ৰজেক্টতত ব্যৱহাৰ কৰিব পাৰোঁ প্ৰজেক্টবিলাকত
আচ্ছা আৰু হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰৰ লাভ কি
ইয়াত পৰিষ্কাৰ শক্তি শক্তি উ উ উৎপাদনৰ কৰে উৎপাদন কৰে তাৰপিছত জীৱন যাপনৰ উন্নয়ত উন্নয়ত উন্নয়নত সাহায্য কৰে
কৃচকৰ বাবে এইটো কেনেকৈ উপকাৰী
চেঞ্চিয়াৰ চোযোগ মানে বৃদ্ধি হ'লে কৃষকে বৃহত্তৰ অধিক ফচল উৎপাদন কৰিব পাৰিব
বানপানীয়ে স্বভা চবতকৈ বেছি কষ্ট কোনে পায় বানপানীত চবতচে বেছি কষ্ট কোনে পায়
বানপানী মে গ্ৰাম গ্ৰামাসকলৰ দৰিদ্ৰ পৰিয়ালবোৰে বেছি
গ্ৰামনসকলে ন আৰু কিয়
এইটো কাৰণ সিহঁতৰ ঘৰ বাৰী দুৰ্বল হয় আৰু। আৰ্ঠিক ভাবে। পূৰণ, পূৰণ উদ্ধাৰ কৰাটো কঠিন হৈ যায় ন সিহঁতে, যিহেতু। নিজে দুখীয়া মানুহ সিহঁতৰ যদি আকৌ ঘৰ বাৰীবোৰ ভাঙি যায় সিহঁতৰ বহুত কষ্ট হয় ন সেইবিলাক। আৰু উদ্ধাৰ কৰোতে তোমাৰ। সেইটোৰ কাৰণে সিহঁতৰ বেছি কষ্ট হয় বুলি মই ভাবোঁ, আৰু সঁচাই আৰু সেইটো।
বাস্তুচুইত মানুহৰ বাবে কি পদক্ষেপ ল'ব আ উচিত।
আ নিৰাপদ পুনৰবাচন। বাচন, থান, পানী, বায়ু, বিদ্যুত। স্কুল আৰু স্বাস্থ্যসেৱা নিশ্চিত কৰা উচিত হয়।
ওম তাৰপাছত। পুনৰ্বাসন কেৱল ঘৰ দিয়া হ'লেই হ'ব নেকি।
নহয় নহয়। যিবিলাকৰ ব্যৱস্থা যিবিলাকৰ মানে বেয়া অৱস্থা সেইবোৰহে। কৰ দৰকাৰ সেইবিলাকৰ কাৰণে। ব্যৱস্থাটো কৰাটো সকলোৰে দৰকাৰ আৰু।
এইটো এবাৰ বুজাই দিয়াচোন।
যদি মানুহে কামৰ সুযোগ নাপায়, তেন্তে নতুন। ঠাইত থাকিলেও জীৱন ভালভাৱে চলাব নোৱাৰে।
অঁ হয় ঠিকে ছাত্ৰ- ছাত্ৰী সকলে। এই বিষয়ত, কি ভূমিকা পালন কৰিব পাৰে।
স্বচ্ছন্দতা সৃষ্টি কৰা, গছ ৰোপন কৰা। অভিযানত। আ আগবঢ়োৱা আৰু পৰিৱেশখন। ৰক্ষাৰ সাহাৰ্য কৰা সেইটোৱেই আৰু।
বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা কি।
ছেটেলাইট মনিটৰিং, ৱেডাৰ ফৰকষ্টিং আৰু ডিজিটেল ৱ্ণিং ছিষ্টেম। বান, বানবায়ু স্থাপনা। গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইবোৰে।
আমাৰ মতে, অসমৰ বানপানী সমস্যাৰ। হবত চবতকে ভাল সমাধান কি।
মোৰ মতে ইঞ্জিনিয়াৰিং আৰু ইক'ল'জিকেল চলিউচন। একৰিতক ব্যৱহাৰ সেইবোৰ ভাল হয়।
আচ্ছা, মানে কেৱল বান নিৰ্মাণ কৰিলে হ'ব নোৱাৰে।
হয়, বান্ধৰ লগতে বন সংৰক্ষণ- জলাভূমি ৰক্ষা আৰু নদী ব্যৱস্থাপনা দৰকাৰ।
চৰকাৰ আৰু- জন আ জনগণৰ মাজত- স অঁ' সহযোগিতা থাকিব লাগিব নেকি?
নিশ্চয়, দুয়ো দুয়োপক্ষৰ- যোগিতা নাথাকিলে, কোনো পৰিকল্পনা সফল হ'ব নোৱাৰে।
মই ভাবোঁ যে বানপানী কেৱল- প্ৰকৃতিক দুৰ্যগ নহয়, এইটো- উন্নয়নৰ এক চেলেঞ্জও হয়।
ঠিক কথা, যদি আমি ঠিক পৰিকল্পনা গ্ৰহণ কৰোঁ- তেন্তে বানপানীৰ সুতি- বা বাহু বহুখিনি কমাব পাৰোঁ।
আজি মোৰ এই বিষয়ত বহুত জ্ঞান বৃদ্ধি হ'ল।
মোৰো ভাল লাগিল। অসমৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি সকলোৱে পৰিৱেশ- সংৰক্ষণৰ আৰু স্থায়ী উন্নতিৰ মন দিব লাগে। সেইটো হ'লে দুয়ো ফালৰো ভাল হয়।
হয়, দিয়ক ধন্যবাদ।
ঠিক আছে, ধন্যবাদ। ভাল লাগিল, আমি যাতে সকলোৱে মিলি পেলাই এখন ভাল- যে বানপানী নোহোৱাকৈ- এখন জেগা এখন সমথন পাৰো আৰু সেইটোৱেই আৰু।
তুমি দিয়ক, অঁ ধন্যবাদ।